অঁ।
কোৱা?
এই আহিলো দিয়া মাই মাতিছিলে যে এই কিবা এটা খাবলৈ কাৰণেহে মাতিছিলে। ভাত নাখাওঁ বুলি ক'লো যে।
অঁ অঁহ, অঁ অঁহ।
উম।
বাকী আজি কি কি খালা ভাত? খেল আছে।
অঁ।
খেল অলপ আছে আজি-আজি টোপনি ক্ষতি হ'ব আৰু অলপ।
উম, কালি আমি আমাৰ কি হোৱা নাই। আমি সেয়া সোণাপুৰত খোলা নতুনকৈ ছায়েন্ঞ্চ চিটিখনলৈ যাম বুলি ভাবিছিলো। তাৰপিছত গ'লো একে ওপৰ পালো। ৰাস্তাতটো মানে বহুত একেবাৰে হেৰিকে বনাই আছে। মানে গাড়ী উঠিবলৈ কাৰণে অকণ কষ্ট পায় আৰু।
উম,
চব গ'লো চাৰিটা বজালৈকে খোলা থাকে, হেৰি কৰি দিলে অফ হৈ গ'ল আমি যোৱালৈকে।
অ',
আমি এতিয়া পাঁচটা বজাত পাইছোগৈ, কত আমাৰখন খুলি থব। গম নাপাও ন নহ'লে নগলোৱে হৈ চাগে।
অ',
উম, তাৰপিছত আকৌ আহি পেলাই মানে জাগী ৰোডৰ নিজৰা পাৰ্ক সেইফালেও যাম বুলি ভাবিছিলো।
অ',
তাৰপিছত নে চবে আচ কলো যে চবে আলোচনা কৰিলো আৰু বস্তুটো যে সন্ধিয়া তাত গৈ পেলাই লাষ্ট কি ন যদি ভালকে মানে একো কৰিবও ন, একো এটা বস্তু চালেও ভাল নালাগিব ন। নগলো আক লাষ্টত, সেইকাৰণে ডাইৰেক্ট ঘৰলৈকে গুচি আহিলো উম,
সদায় দিনতে চাব লাগে।
উম, অ, ৰাতি চোৱা জেগা হ হলে বেলেগ কথা ন। এতিয়া সেইবিলাক জেগা যিহেতু দিনত চাই ভাল লাগে।
অ, ৰাতিতো কি চাবা, ৰাতিটো প্ৰাকৃতিক পৰিৱেশ চাব নোৱাৰিবা। ৰাতি হয়তো তুমি চহৰত যাব লাগিব, ৰাতি হয়তো তুমি কিবা মলত যাব লাগিব বা কিবা অনুষ্ঠান চাব যাব লাগিব।
উম,
অ, গতিকে তেনেকুৱা কথা আৰু।
সেইটোয়ে মানুহে যায় নো কিহৰ কাৰণে ভালকে ফটো চুটো এখন সাঁচি থৈ দিম বুলে যায় ন। যদি পিছত চাব পাও আমি।
হয়-হয় বিশেষকে ছোৱালী মানুহবোৰে আৰু।
অ, সেইটোয়ে, ছোৱালী মানুহ বিলাকৰ চখটো এইবিলাকতে বেছি আৰু হয়।
হয়-হয়-হয় মানুহ বিলাকেও ফটো উঠি ভাল পায় বাৰু। সেইটো নোহোৱা নহয় কথাটো, ছোৱালী মানুহ বিলাকে বেছি তেতিয়া চাগে ফটো, মই যিমানখিনি জানো।
ছোৱালী মানুহবিলাকৰ বহুত কথা নাজানো। অ, যে এখন বস্তু ভাল নালাগিলে, এইটো পোষ্ট ভাল নালাগে। ল'ৰা মানুহ বিলাক ইমান কথা নাথাকে যিহেতু তেওঁলোকে অ, এটা জেগাতে দহটা, যোনখন বেছি ভাল হয় সেইখনহে পষ্ট কৰিব সেইকাৰণে। উম, সেইটোৱে কথাটো।
ল'ৰা এটাই খুব বেছি দুই তিনিখন ফটো উঠিব এটা জেগাতে বাছ। তাৰ পিছত এলাহ লাগি যাব হৈ গ'ল আৰু।
উম,
হয় কথাটো যেনিবা।
উম,
খেলৰ কোৱাচোন কি চলি আছে, কি হৈ আছে? কোন জিকি আছে, কাৰ খেল আছে?
ফাইনেল, আৰম্ভ হ'ব আজিৰ পৰা।
অ',
ত চাৰিটা টিম ছেমি ফাইনেল খেলিব চাৰিটা টিম। আজি দুটা খেলিব স্পেইন আছে-আছে, স্পেইন খেলিব আৰু ফ্ৰান্স খেলিব আজি।
উম'
তাৰপিছত, অহাকালি খেলিব আৰ্জেণ্টিনা আৰু ইংলেণ্ড।
আজি কি, চাৰে বাৰটা ৰাতি।
ৰাতি চাৰে বাৰটা, পাঁচটাত হ'ব, আজি মানে কালিৰ দিনটোৱে পৰিব। কালি তাৰিখে হ'ব।
উম' সেইটোৱে।
উম'
তেওঁলোকৰ মতেতো কালিৰ দিনটোৱে, অ, আমি চাৰে বাৰটা হলোঁ, বাৰটাৰ পিছত আৰু কালি বুলিয়ে ধৰো, যিহেতু কালিয়ে আও।
কালি আও
উম'
আমি আজি বুলি কওঁ আৰু, কাৰণ আমি ৰাতি নুশুও যেতিয়া।
উম'
আমাৰ ৰাতি পুৱা, ৰাতিয়ে, পোহৰ হ'লে আমি দিন বুলি ভাবো আও। কালিৰ দিনটো গ'ল বুলি ভাবিম আও তেতিয়া।
উম' কেই তাৰিখলৈকে হ'ব ন, এইবিলাক খেল?
খেল, বিশ তাৰিখলৈকে হ'ব। শেষ-শেষ খেলখন।
অহ
বিশ তাৰিখে শেষ হ'ব আৰু খেল।
উম
বেছি খেল নাই আৰু এখন, দুখন, তিনিখন, চাৰিখন মান খেল আছে। ছেমি ফাইনেলত দুখন খেল। থাৰ্ড প্লেছৰ কাৰণে এখন খেল। আৰু ফাইনেল
বাকী হেৰি কৰা নে তুমি, অ, শাওন মাহ আহি-আহি আছে নহয়। শাওনত ব্ৰত পালানে বোলো?
শাওনত মোৰ, তেনেকুৱা একো হেৰি, মই আজিলৈকে ৰাখি পোৱা নাই।
অ, নাই পোৱা ন।
নাই পোৱা মই সেইটো ইমান এটা ফ্লো নকৰো মই ভাল পাওঁ মই। য়ে অ অ
মহাদেৱক ভাল পোৱা।
কিন্তু ভাল পাওঁ। কিন্তু মই সেইবিলাক কৈ পোৱা নাই আজিলৈকে, মই ক'তো এনেকে যায়ো পোৱা নাই এই যায় যে এনেকে গেৰুৱা বস্ত পিন্ধি, অ, সেইটো যায়ো পোৱা নাই আৰু সেইটোত মোৰ বৰ বেছি ইণ্টাৰেষ্টটো নাই, মোৰ ক'বলৈ গ'লে। উম'
মই ৰাখিলো যেনিবা দেই, মোৰ দুবছৰ হ'ল। অলৰেডি ৰাখা, কিন্তু তিনি বছৰ পৰিব আও।
নিজৰ স্বাস্থ্যটোৰ কাৰণেও ভাল যদি কিছুদিন মাছ মাংস নোখোৱাকে বা কিছুদিন দি পেলাই এইটো এটা। উম। অ সকলোৱে কেতিয়াবা নহয় কেতিয়াবা। কৰিব লাগে ন কিবা এটা বাহানা দিলে তথাপিও। এটা মনৰ পৰা হেৰি পোৱা যায় নহয় জানো। এতিয়া আমিতো কেতিয়াও এনেকে নাভাবো ন যে আমি কেইদিনমান। এসপ্তাহ বা দুসপ্তাহ অলপ লঘোন দিওঁ হয়নে নহয়। অ, নিজৰ খাদ্যভাসটো সলনি কৰো অকমান। তেনেকে যদি আমি সেইটোৱে আমিবিলাক খায়ে থকা যায়। হ, সেইবিলাকে শৰীৰটোত বহুতখিনি নিগেটিভ প্ৰভাৱো পেলায় পজিটিভ প্ৰভাৱো পেলায় কিন্তু নিগেটিভ প্ৰভাৱো পেলায়।
উম, মানে পজিটিভ টো বেছি হ'লে নিগেটিভ টো কমক হ'লে ইমান কথা নাই বাত এইবিলাক যেতিয়া বেছি খাই থকা যায় তেতিয়া পজিটিভনেছখিনি কমি পেলে নিগেটিভখিনিহে বেছি থাকে।
সেইটোৱে গতিকে সেই নিগেটিভটো আমি অতৰাব কাৰণে আমি কেইদিনমান এইবিলাক বস্তু ত্যাগ কৰিব লাগিব। তেতিয়া নিজৰ শৰীৰটোৱে নিজেই আকৌ আগৰ অৱস্থালে ঘূৰি আহিব গতিকে প্ৰক্ৰিয়াটো সেইটোৱে।
সেইটোৱে আও।
আগৰ দিনতটো তেনেকে চলি আছিলে পৃথিৱীখন।
উম,
এতিয়াও তেনেকে চলি থাকিব।
উম, মই মানে ইমান বেয়া নাপাও এতিয়া ওঠৰ তাৰিখৰ পৰা চাৰিটা সোমবাৰ পালি দিলেই হ'ব টাছত তিনি তাৰিখলৈ চাৰিটা হৈয়ে যাব চাগে হা মই চাইছিলোঁ কেলেণ্ডাৰত। তাৰছত মানে বাৰ্থডেলে মই মানে হৈ যাব আৰু মোৰ।
অ, আচ্ছা।
তেতিয়া মানে হেৰি পাৰ্টি -চাৰ্টি কৰিব পাৰিম আৰু ধুনীয়াকে কিন্তু তাৰ আগত নোৱাইম আওঁ। সেইটোৱে কথাটো তেতিয়ালে হৈ গ'লে হ'ল দিয়াচোন বাৰ্থডে দিনাখনহে মেইন‌ আও।
উম, হুম- হুম-হুম।
উম,
বাকী কেইদিন মানে শাওন মাহ সোমালেও সেইটো মই ইমান সেইটো হেৰি নকৰোঁ নাম নামানো যেনিবা। কিন্তু হলেওঁ সোমবাৰৰ পৰা মানিমে আৰু একে প্ৰথম সোমবাৰটো বা লাষ্টৰ সোমবাৰটোলৈকে।
অ',
তেনেকে মানি দিম আৰু উম, এ তেলটো খালে টো একো নহয় নহ তেলটো খালেতো ইমান কথা নাই। মানে খালি সোমবাই-সোমবাই গোটেই দিনটো লঘোনে থাকি পেলে সন্ধিয়াৰ ব্ৰতটো ভাঙি দিয়া যায় তাৰ পিছত বাকী কিন্তু তেল খাব পাৰি মাছ, মাংস, কণী এইবিলাকহে মানে বাদ দিয়া যাব আৰু।
উম, বাদ দিলেও তুমি এটা কথা মনত ৰাখিবা প্ৰটিনটো কিন্তু লাগিবই সুধা ভাত খালেও তোমাৰ শৰীৰটোৱে একো ফল নাপায় প্ৰটিনটো কি কিবা নহয় কিবা প্ৰকাৰ হ'বই লাগিব তুমি তাত মই যদি তোমাক এটা অ, মই যদি তোমাক চাজেচন দিওঁ তুমি একেবাৰে মানে সহজ উপায়টো হ'ল প্ৰ'টিনটো তুমি মেইনটেইন কৰিবলৈ হ'লে বুট
উম,
বুট তিয়াই থবা আৰু ৰাতিপুৱা বুট তুমি খাবা ধুনীয়াকে নিমখ অকমান দি পেলাই।
বাই শিকিব লাগিব দিয়া তুমিহে এইবিলাক চাই কৰি থাকা জানা কৰাও।
তিয়হ লবা তিয়হ একেবাৰে সৰু -সৰু পিছ কৰি পেলাই সে বুটত পেলাই দিবা সেই বুট কেইটা। তুমি ভাতৰ লগতো খাব পাৰিবা আৰু এনেও তুমি এটা বাতি চোবাই খাব পাৰিবা। অ, সেইটোত যথেষ্ট খিনি প্ৰটিন তোমাক ৰাতিপুৱা মানে দিনটোৰ কাৰণে দি দিব।
উম।
তাৰপিছত তুমি দিনৰ ভাগত যদি ভাত খোৱা, ত নাথাকা দিনকেই, ভাত খালে। তুমি তাত এ চয়াবিনত তৰকাৰি, ভাজি। ভাজিত চয়াবিন ৰঙা - ৰঙা এনেকৈ দি পেলাই চয়াবিন খাব পাৰ, চয়াবিনতো প্ৰ'টিন থাকে।
ব মানে বাকীখনৰ বস্তু বাদ দিলও মই চাহাবিনটো খাই ভাল পাওঁ যেনিবা।
অ সেইটো খাবা। দুটা প্ৰটিন চ'চ তুমি পালাই। ৰাতিৰ কাৰণে তুমি কি কৰিবা, পনীৰ অকমান
অ।
ধুনীয়াকৈ সৰু - সৰু পিচ কৰি পেলাই, পনীৰ তৰকাৰীও বনাব পাৰা বা এ ধৰা কিবা কিন্তু পনীৰৰ বিভিন্ন ধৰণৰ বনাব পাৰি ন।
অ বনাব পাৰি ন আ পনিৰে দি পেলাই বহুত বস্তু কিবা - কিবি চেণ্ডউইচত বনাব পাৰি
অঁ ইমান মেহনত নকওঁ বুলি ভাবিলেও তুমি অ সাধাৰণ ভাৱেও তুমি ধুনীয়াকে আলুৰ লগত বনাই পেলাই খাও পাৰিবা।
গ্ৰেভি উ বাৰু তেনেকে বনাই খালেও।
গতিকে দিনটোত তুমি যদি তেনেকৈ যদি তিনিটা প্ৰটিন খাই দিয়া।
উম।
মানে প্ৰত্যেক দিনা নাখালেও, তুমি যদি সপ্তাহটো যদি তিনি চাৰিদিনো যদি সেনেকে খোৱা তেতিয়াহ'লে তোমাৰ মানে ধুনীয়াকে চলি যাব।
অঁ।
উম খালি ভাতটো কমাই খাবা, বাকী অলপ এইবিলাক বস তু সৰহকে খাব লাগে। মই যিমান দূৰ জানো আৰু যিটো সত্য।
অঁ।
উম।
হুহ তেনেকুৱাই কৰিব লাগিব ৰ'বা এবাৰ।
উম। আৰু বুট কেতিয়াবা বুট খাই খাই আমুনি লাগিব পায় ন সদায় বুট খাই খাই। ত' বুটৰ সলনি মগু লব পাৰা। বুটৰ সলনি নিমখো খাব পাৰে হয় নে নহয়? পনীৰো সদায় খাই আমনি লাগিব পাৰে। ত তাৰ কাৰণে বুটৰ দালি খাব পাৰা।
বুটৰ দালি চলেওটো খাব পাৰি।
সেইটোয়ে এই যিটো তোমাৰ সেই বুটটো কাবুলী বুট তৰ তৰকাৰী খাব পৰা তাৰ উপৰিও তুমি উম।
ৰুটিৰ লগত
তুমি তেনেকুৱা - তেনেকুৱা বস্তু খাব পাৰা বহুত বহুতখিনি আছে।
উম।
সৰু সুৰা বস্তু য'টপট
উম উম।
সেইয়া আৰু।
বাকী মাৰ হেৰি ভৰিখন ভাল পাইছা?
ভৰিখন থাকেই বিষ থাকেই বিষটো তেনেকে হে কৰা নাই কাৰণ কাণখন মানে ফালি গ'ল তলৰ ফালে সেইটো এটা মানে অসুবিধা হৈ আছে। সেইটো মানে এঠা লগাই পেলাই আছে উম। গৈছো দুদিন গ'লো এতিয়া এঠালটো ভালকে লগা নাছিলে মানে এইবাৰ লগাই দিছে। আকৌ কালি যাব লাগিব মানেটো কালি চাগে ওখৰাই দিব চাওঁ কালি কি হয়? ভালকে লাগিছে নে নাই কালি গম পোৱা যাব? কালি ৰাতিপুৱাই চাগে যাব লাগিব অহ মাতিছে।
অ
কাইলৈ যাব লাগিব
যোৱা ভাল কৰি আনাগ এনেকে মানে যিমানে যি নহওক ন মাহঁতক এনেকে চাই থাকিব নোৱাৰি
সেইটো সেইটো
উম দিয়া হ'ব দিয়া নহ'লে এতিয়া ৰাখিছো
উম এয়া হ'ব দে
উম উম হ'ব দে।